নমস্কাৰ শছান নিচান নাই শুনিছা নে
শুনিছো শুনিছো কওক
হ'ব কেনেকুৱা শনিচান নাই শননিছ ন মই শুনি আছ তুমি
অ
খবৰ কেনেকুৱা ভালনেে
মই না শুনা জনা আপোনাৰ নেটৱৰ্ক নাই নাই মোৰ নাই মই নাজানিছোঁ আহ
খবৰ ভাল ন
অ হয় নমস্কাৰ।
কি কৈ আছা?
নমস্কাৰ।
কি কৰি আছা? কি কৰিছা? কি কৰিছা? ম
কি কৰি আছে?
ভাদ বনাই আছো তুমি? মই ভাত বনাই আছো, তুমি?
কি কৈছে?
ভাত বনাইছো, ভাত, ভাত।
ম শুনি আছো আপোনাৰ মতামত জনাও।
ভাল নহয়? ভাল নাই খবৰ?
উম, মোৰ বৰ ভাল নহয়।
কিয়? ম মোৰ ভালেই।
হয়। হ শুনিছো-শুনিছিলো অকমান কওক। ভাত আপোনাৰ। মাংস অকণ আনি আছো, আপোনাৰ কিহে?
ম আজি মাংসই শুনিছা নে? শুনিছানে? শুনিছানে নাই? ফুৰিছান নাই?
কা
খবৰ ভাল নাই? শুনিছ নে?